হেল্ল'।
ভাল নে?
অঁ', -ভালেই। তোমাৰ? শুনি আছা নে?
হেল্ল'। অঁ', -শুনিছো, ক?
অঁ', -ভাল নে বোলো? অঁ', -মই শুনি আছোঁ।
পিছে এতিয়া
অঁ', তোমাৰ ভাল নে বোলো?
ভাল দিয়ক। কি কৰি আছে?
অঁ', এই কাম-বন কৰি আছোঁ। অ', -ঘৰৰ কাপোৰ ধোৱা কাপোৰ মেলি আছিলোঁ মানে।
হয়-হয়-হয়। মানে কি হয়- এই বজাৰ কৰিলে আজিকালি দেখিছো পলিথিন বোৰ যে দিয়ে দোকানৰ পৰা। তাকে মানে এক-এক একহোপামান হৈ গৈছে পলিথিন। সেইবোৰকে অকণ ভাবিছো জ্বলাই দিওঁ য'তে-ত'তে পেলাবও নোৱাৰো যে। মানে- আজিকালি গেছ হোৱাৰ পৰা মানে কি হয় আপোনাৰ হেৰি জুইত-জুই ব্যৱহাৰ নাইকিয়া হ'ল যে জ্বলাই দিবলৈও। আগতে মানে ভাত'ত অঁ', ভাত বনাওঁতে মানে নষ্ট হয়, একো নাই। একো ৰুব কৰিব নোৱাৰে, একো খেতি-বাতি এটা নহয়। যেনেকে কিন্ত পেলাই তেনেকেই থাকে। অঁ', -চৌকা জুই জ্বলাবলে ভাল হয়- পলিথিনবোৰ। তাৰপিছত এতিয়া আপোনাৰ গেছত বনোৱা, অঁ গেছত বনোৱা- পলিথিনবোৰ দেখোন মানে একে বহুত এক হোপামান হৈ গৈছে।
উমঁ, এই জমা হৈ গতিকে য'তে-ত'তে পেলাব নোৱাৰে, অঁ',।
নোৱাৰি-নোৱাৰি। আপুনি চাবচোন যেনেকৈ মাটিত পেলাব তেনেকুৱাই হৈ থাকে কোনো গেলি পচি নেযায়।
গেলি পচি নাযায়, যে মাটিখিনিও বেয়া হয়, কিবা এটা ৰুলেও নহয়।
মানে এনেকুৱা এটা ব
অ', -আপুনি এতিয়া চাওক জলকীয়া বেঙেনা এটা ৰুবলৈও যদি সেইখিনি মাটিত- পেলাই সেই মাটিটোত আপোনাৰ একো নহয়।
সেই ভাবিছো মানে এইবোৰ কৰি অকণ চাফ-চিকুণ হে কৰো আৰু। আৰু চব দেকান আজিকালি প্লাষ্টিক আগতে চাবচোন এই দোকানৰ যিবোৰ বয়াম বোৰ যে বটল-চটল সেইবোৰ- চব গিলাচৰ থাকে হয় নে।
গিলাচৰ থাকে, আজিকালি গিলাচৰ পাবলৈ নাই। সেই- কিবাহে কাট চিত পোৱা যায় দোকানত।
পাবলে নাই চাবচোন আপোনাৰ চব দোকানতে। অ আগতে আমি চপ দোকানত দোকানপা কিনি আনো হয়নে। যিবোৰ আপুনি চাবচোন চব অ বিস্কুট চিস্কুত চব গ্লাছৰ। বৈয়ামত থাকে নাছিলেই অ। এতিয়া আপোনাৰ চব প্লাষ্টিকৰ।
আজি কালি চব লাষ্টিক হৈ গৈছে, প্লাষ্টিকৰ বস্তুত কি।
তেওঁ।
কিব এটা থৈ নাযায় বিশেষকৈ বেছ বেয়া হৈ যায় মানে।
বেমাৰ।
খোলা।
বেয়া আপোনাৰ বেমাৰ আজাৰ হোৱা মেইন কাৰণবোৰ গম পাইছেনে আমাৰ সেই প্লাষ্টিকটো ব্যৱহাৰৰ। কানে। লাহে লাহে সেইটো ব্যবহাৰটো আপুনি ক। কমাব লাগিব নহ'লে যে মানে নহ'লে গম পাইছে এতিয়া কিমান বেমাৰ আজাৰ হয়নে।
হয়।
কিবা এটা নহয় কিবা এটা মানুহৰ বেমাৰ ওলাইে আছে নতুন।
দোকানত। যি বজা কইবলৈ যাও পলিথিন। থ খিনি দিয়ে চব দিয়ে পলিথিন ঘৰ আহি পোৱাৰ লগে। তই পলিথিনৰ গোন্ধটো শই।
থাকি যায় হয় হয়।
কিছুমান পলি ঠিন ইমান।
এতিয়া আপুনি ক'বচোন কেতিয়াবা আপুনি গোটেই দোকানত। আপোনাৰ ফাচ ফুডৰ দোকান বোৰত। কিবা এটা যেনেকে আবুন দিয়া থাকে সেইটো মানে কি গৰম বস্তু। এটো আপোনাৰ পলিথিনত দিয়ে চাবচোন অ।
মানে ভাল নালাগে।
আপোনাৰ গোন্ধটো বাদেই দিওঁক কিন্তু তাৰ পৰা প্লাষ্টিকৰ যোনটো সেইটো গৰমত মানে হেৰী সেইটো। টে খে খোৱা যায় ন আমাৰ।
চি।
সেইটোৰ পৰা আপোনাৰ বহুত অসুবিধা হয় দিয়কচোন সেইবোৰৰ পৰাই মানে বেছি বেমাৰ আজাৰটো বাঢ়ি যায়।
অ এই পলিঠিনটোৰ পৰা গৰম সোমাই গ'লে গোটেই বস্তুখিনি য়ে।
অ অ। মানে আ আপুনি যিমান পাৰে সেই প্লাছ। এতিয়া আপুনি চাবচোন বাহিৰলৈ গ'ল পানী পানী অকন খাবলে মন গ'ল।
আগৰ দিনত মানুহৰ বেছি বেমাৰ নাছিলে হয়। বেমাৰ বুলি ক'বলৈ আজিকালি হক অ।
হয়নে। আমি তেনেকে চিখৰৰ বটল দেখোন ব্যৱহাৰেই নকৰোঁ। অঁ। যিমান পাওঁ আমি চিচাৰৰ বটলবোৰ এতিয়া মানে কিনি কিনি ল'ব লাগে আৰু। অ। আৰু এতিয়া গৰমত ভাবকচোন সেই প্লাষ্টিকৰ বটলটোত। অ আও এদিন উপত আছিল উ। অ আৰু যে তামৰ নে অ পিতলৰ পায় যে। সেইবোৰ মানে আপুনি ব্যৱহাৰ কৰিব লাগে। পানী খোৱা ক্ষেত্ৰত ল'ৰা-ছোৱালীৰ কাৰণে। কাৰণ চিচাৰটো দিলে তেতিয়া তেওঁলোকৰ কি হয় মানে ভঙা চান্স থাকে ন!
উম আজিকালি তামৰো পায় নহয়, তামৰ। অ ভঙা চান্স থাকে। তামৰ বা পিতলৰ নহ'লে বা ষ্টিলৰ। ভাল তেনেকুৱা